হেল্ল'
অ', মই শুনি আছোঁ দিয়া। কি খবৰ?
ভালেই দিয়া। তোমাৰ?
মোৰো ভালেই দিয়া।
অ, অ, অ।
আজি খাদ্যৰ ওপৰত কথা পাতো বলা।
অ, ব'লা পাতো।
অ, হেৰি, আৰম্ভ তুমি কৰা।
অ, অ, তুমি কি খাদ্য ভা মানে তুমি কি খাদ্য খোৱা ৰাতিপুৱা ময়ত?
ৰাতিপুৱাৰ সময়ত মই হেৰি, ভাত ভাত খাওঁ, ভাতৰ লগত হেৰি আলু পিটিকা কয়, আলু পিটিকা খাওঁ।
অ', ময়ো চে'ম, মই ৰাতিপুৱা আলু পিটিকা ভাত আৰু ঘিঁ মিক্স কৰি খাওঁ, কি ভাল লাগে ন খায়?
অ', অ। আল হেৰি তাৰে লগত তুমি হেৰি আম ল'বা
অ'
আমি আকৌ হেৰি আলু পিটিকাৰ লগত আমো লওঁ মানে কি আলু আলু পিটিকা আম ভাত।
উম বা আমুও খাই কেনেকুৱা লাগে আমটোৰ লগত ভাতটো?
অ টেষ্টি লাগে। তুমি খাই চাবাচোন বহুত টষ্ট জিলেকে। দ দুপৰীয়াাৰ টাইমত তুমি কি খোৱা?
দুপৰীয়া টাইমত মায়ে যি বনাই কেতিয়া মাছ বনাই কেতিয়াবা মাংস বনাই কেতিয়াবা পনীৰ বনাই দালি চব্জি চাটনি সেনেকে আৰু
অ দীপৰীয়া শাজ দপৰীয়া সাজটো আমাৰ অলপ ভালকে হয় মানে দালি থাকে চাটনি থাকে
অ অ।
দুপৰীয়া সাজত আজিলৈকে হেৰি মাছ মাংস অহা নাই।
উম।
হয়েইটো তুমি ৰাতি সাঁজত। কি খোৱা?
বাই ৰাতিছাবা এককে।
আহ।
মই ৰাতিৰ সাঁজত খাওঁ সে কি কয় কেতিয়াবা মান দিনৰে লৈ যোৱা কেতিয়াবা কেতিয়াবা মাংস চাংস থাকিলে খাওঁ। নহলে এনেই ৰাত কেই সময় ইমান বেছি নাখাও মই ভাত।
অ। আমাৰ আমাৰ আকৌ ৰাতি খানাটো হেভি হয়।
অ।
অ ৰা সদায় নহয়েই মাহত এদিন দুদিন।
অ অ আচ্ছা আচ্ছা উম ত উম তুমি নে লাইট খানা খাই ভাল পোৱা হেভি?
মই এই সেইপ পাতলটোৱে খাই প্ৰিফাৰ কৰো মই। ই মানে পাতলটো পিনে মই যাওঁ আৰু।
অ অ।
আৰু হেৰিয়ে তোমাৰ হেৰি চাহৰ লগত খোৱা কি ভাল পোৱা মান কি খাই ভাল পোৱা?
মই চাহৰ লগত কি কয় বিস্কুট খাই ভাল পাওঁ, ভুটিয়া খাই ভাল পাওঁ, মানে বিস্কুট এই যে মালকিচ যে আছে।
কি বিস্কুট?
এইটো মাল কিছে এটা যে হেৰি যে অৰেঞ্জ কালাৰৰ বিস্কুট।
অ অ অ অ।
কি ভাল লাগে ন অ অ অ ক্ৰমটো জি একদম চিজি চিজি টাইপ ন?
অঁ অঁ অঁ
সেইটো খাই ভাল লাগে আৰু তুমি?
মোৰ হেৰি কি বুলি ক যি থাকে বিচ কুট হওক মিঠাই হওক মানে যি থাকে থাকে আৰু হেৰি ফ্লেকসিবল।
অ অ সেনেকে খাই ভাল লাগে আৰু চাহৰ লগত। ন
কেতিয়াবা আকৌ মই মেগীও খাওঁ।
অ মেগিও খাও ময়ো খাওঁ সেনেকে মেগী। সেইটো দুপৰীয়া সময়ত মানে ভোক লাগে আৰু।
অ আমাৰ আকৌ হেৰি মায়ে কয় কি হেৰি দোকানত একো খাই নাহিবি দেই ঘৰত ভাত খাব লাগিব।
অ হ হ
তাৰমানে মাহঁতে ভাবে দোকানত কিবা খাই আহিলেও ঘৰত ভাত নাখায়
অ তাকেই তাক কে উম, এনেই মানে আৰু বাহিৰত চাহিৰত গলে এনে কিবা এটা খাব মন যায় আৰু।
অ সেই টো হয় কিন্তু বাহিৰত গলে যদি হেৰি কি বুলি কয় পাঁচশ এখন লৈ যাওঁ বাহিৰত গ'লে সেই পাঁচশ চেছ
অহ ঠিক কৈছা।
মানে পইচা নাবাচেই
মো নাবাইছে আজিকালি বস্তুৰে কিমান দাম, ৰেষ্টুৰেন্টৰ খাদ্যবোৰ কিমান দাম,
অ তাকেহে তাকো হেৰি আজিকালিৰ মানুহ বিলাক হেৰি উচ্চ দেখাবৰ কাৰণে আৰু হেৰি দামী দামী ৰেষ্টুৰেণ্ট বোৰত যায়।
অ, তে তত ফটো চটো উঠি একদম খাদ্যবোৰৰ ফটো উঠি একদম পজ চচ
এ কেইবাৰে হেৰি কি বুলি কেইছ ষ্টেটাছত লগাই দিব।
হা ষ্টেটাছত লগাই দিব আৰ
অহ।
অ। তুমি এনে কি খাদ্য বনাই পাইচা ঘৰত?
মই ঘৰত কণীৰ খাদ্যটো বেছিকে বনাওঁ যেনেকে এতিয়া কণী সেইয়ে ভা ভাজি কেনে আলু ইট দি বনালো, পনীৰে দি বনালো কিন্তু বিলাহীটো লাগিব দে মোক। অ বিলাহীটো মেইন হয়।
অ আচ্ছা আচ্ছা। আৰু বাকী মাংস মাছ মই মই এনে তো মই চব বনাই পাইছো। মাছ মাং হয় দালি চব্জি হয় বনাবই পাৰো।
অহ আৰু- হেৰি
খালি মাছটো খালি মাছ মাছটো ভাজিবলে অলপ ভয় লাগে।
অহ মাছটো মইও ভাজি পোৱা নাই আজিলেকে।
অ মই ভাজিছো কিন্তু।
মাছৰ আঞ্জা বনাই পাইছো মই। মাছ জ হেৰি কি - এই বিলাহী কি বুলি মিক্সাৰত দি গিনে। একদম হেৰি কৰি লৈছো গুড়া কৰি লৈছো। তাৰপিছত তাতে পানী অলপ দি নিক গ্ৰেভি টাইপ বনাই লৈছো। এতিয়া আকৌ মাহঁতে আকৌ জোল খায় ভাল পাই মইতো জোল নাখাও। সেইকাৰনে আৰু -
বাহ। মানে ড্ৰাইটাইপ ভাল।
অ মানে গ্ৰেভি থাকিলে ভাল।
অ-অ গ্ৰেভী অহ অ-অ-অ,
বেলেগ মানে মোৰ কাৰণে বেলেগ। থৈ দিছো আৰু মাহঁতক জোল বনাই দিছো। নহলে, উপায় নাই ন আৰু কিনো কৰিম।
মইও গ্ৰেভি খাই ভাল পাওঁ, মইও জোল ইমান ভাল নাপাওঁ খাই জোল মানে জোল থাকিলে কিয় পানী-পানী টাইপ।
অ তাকে আৰু হেৰি কি বুলি কয়? কি হৈছে হেৰিত? কি বুলি কয়, জোল থাকিলে মানে নিমখটো বেছি সোৱাদ নাহে। এতিয়া-এতিয়া মাছৰে হওক মাছ বেছি সোৱাদ নাহে মাংস। অহ' মাংসটো বেছি সোৱাদ নাই।
তুমি মাংস বনাব জানা।
মাংস বনাব নাই নাজানো মই, হেৰি কি বুলি ক'লা হৈ যায় মাংস।
অ'-অ' অহ।
বনোৱা নহয়। পিছে মাংস খন ময়ে খাব নোৱাৰিলো মাহঁতে কি খাব। গেপ মানে মাংস মানে মই মোবাইল চাই, মোবাইল চাই মাংস বনাই আছিলো।
তাৰপিছত কি ন'হলে নেকি ভালকে?
তাৰ পিছতে ভালকে হৈছে মানে কি হেৰি মোবাইল চাওঁতে চাওঁতে মই লাই দিব পাহৰি গৈছো, মায়ে কৈছে কি তোৰ আঞ্জা জৈ হেৰি দৈ গ'ল হেনো। কেনে নাই। মই বোলে, মই মোবাইল এক একে পাকত পেলাই কিনে আঞ্জাখন লাৰিব গৈছো, গম পালো মাংস খন আঠা লাগি ধৰিছে একে।
এ ৰাম মানে জ্বলি গৈছে, জ্বলি গৈছে।
অ' তাৰপিছত তাতে তিতা নালাগে তাতে মই হেৰি। কি-কি বুলি কয়, জ্বলা দি দিছো। মানে মছলা ঢালি দিছো ন, ত তিতা তিতাতো ইমান নাহিল।
অ', অ', আচ্ছা, আচ্ছা।
কি ই আঞ্জা খন মেন্তেইন কৰি কৰি দিছো আৰু। তুম, তোমাৰ কিবা যে এনেকুৱা হৈছে নে, জ্বলি গৈছে, কিবা হৈ গৈছে
মানে চাই থাকো একদম ভালকে, একদম যেতিয়ালৈকে লাগি নাযায় তেতিয়ালৈকে ৰখি থাকো, ৰখি থাকো তাৰিছতে পানী চানি ঢালি মচলা-চচলা ঢালি কিনে হৈ যায় আৰু।
অ', মোৰ, মোৰ আকৌ হেৰি কি বুলি এবাৰ নিমখ বেছি হৈ যায়, এবাৰ হেৰি বেছি হৈ যায় মানে
নিমখ টো বেছি হৈ গ'লেও খাবলে ভাল নালাগে।
আৰু নিমখটো কম হ'লেও ভাল নালাগে।
নহয়, ঠিকেই কৈছা।
দিয়া আজিৰ কাৰণে হ'ব ন? হেল্ল', অ, অ, অ দিয়া। অ', ঠিক আছে হ'ব দিয়া, অ।
অ' দিয়া।